হেল্ল' অ কোৱা
কথা শুনা পোৱা নাছিলে নেকি অকণমান ডিষ্টাৰ আছিল নেকি লাইনটো।
অ কিবা এই অকমান নেটৱৰ্কত ডিষ্টাৰ্ব দিছিল নেকি তাৰ কাৰণে চাগে এতিয়া পাইছো। দিয় কোৱা
তোৰ খবৰটো ভালনে।
অ আছে দিয়া খবৰ পাতি চলি আছে গৰমত থাকিব নোৱাৰো হৈছো।
মই থাকিব নোৱাৰা হৈছে ইমান গৰম দিছে আৰু তাৰ পিছত বৰষুণ চৰষুণ উ দিয়া নাই ইমান বেছিকে কি ক'ম আৰু। ইমান গৰমৰ মানে ফেনৰ পৰা এতিয়া গৰম বতাহ ওলাই ম যেনেকুৱ কি লাগে আৰু মোৰ।
অ ফেনৰ পৰাও গৰম মতা ওলোৱা যেনে পায় নুঘূৰেই নেকি। ফেনটো তেনেকুৱা হৈ আছে।
ইমান ভলটেজো নাই ন চাগে তেনেকুৱাই কি তোমাৰ হেৰি। আমাৰ বৰষুণো দিয়া নাই, তাৰে পিছত আৰু ইমান গৰম, তাৰে পিছত কন্টিনুৱাচলি কাৰেণ্ট চলি থাকে, সেইকাৰণে থাকে তোমাৰ ইমান এনেকুৱা ভলটেজটো কম হৈছে নেকি।
হ'ব পাৰে, সেই কাৰণেই হৈছে চাগে।
সেইটোৱে চাগে আৰু ক'ব পাৰি নেকি অকমান তুমি মানে মই কিবা কিতাপ কিনিম বুলি ভাবি আছিলো আৰু মই মানে কম্পিওটিভ এক্জাম পঢ়িবৰ বাবে, কিবা দিছিলা নেকি পৰীক্ষা তুমি তেনেকুৱা, কিবা ক'ব পাৰিবা নেকি মোক?
আ তেনেকুৱা একো পৰীক্ষা দিয়া নাই তুমি কিতাপ কিনাত কৈ মই এটা কথা কওঁ, তুমি ইউটিউবত চোৱা বা বেলেগ তুমি অহ গুগলত যোৱা, গুগলত যাইফালে চিলেবাছ ওলাই লোৱা, চিলেবাছ ওলাই ফালে তাৰ পিছত পঢ়া আৰম্ভ কৰা্ কিতাপতো সকলো বস্তু নাথাকে ন, কিতাপতো সকলোৱে পঢ়িবই আগতে নিজেই ভালদৰে উম পঢ়ি লোৱা, ইউটিউবত বস্তুবোৰ বুজি লোৱা, কেনেকুৱা কেনেকুৱা ধৰণৰ হ'ব। সকলো মানে সকলোৱে বেলেগ বেলেগ কিতাপ দিব ন, নিজাববীয়াকৈ একো নাথাকে ন তাৰ কাৰণে কৈছো যোৱা ইউটিউবত গৈ চাই লোৱা কেনেকুৱা ধৰণৰ কি থাকে। হিচাপত বস্তুবোৰ কিনি লোৱা।
কিনিব পাৰিমে বাৰু, কিনি কেনেকৈ কিনিম আৰু বাই কিনিব কিনিব পাৰি নেকি?
থাকেই এই তুমি অনলাইনতো পাই যাবা, অনলাইনৰ পৰা যদি তুমি আ কিনাৰ বা তোমাৰ যিবোৰ মানে কিতাপৰ দোকান থাকে, তাতো মানে কিছুমান থাকে ন। তাৰপৰাও কিনিব পাৰিবা, বহুত ধৰণৰ কিতাপ থাকে, বহুত ধৰণৰ সেইবোৰ চাই ফালে লৈ ল'বা, বা আগত বা কোনোবাই যদি পৰীক্ষা দিছে, বা তেওঁৰো যদি ভাল হৈছে সেইটো কিতাপ এনেকুৱা ধৰণৰ কিবা, কাৰোবাৰ পৰা সহায় লৈ ল'বা, তেতিয়া তুমি কিনিব পাৰিবা, ভাল এটা কিতাপ কিনিব পাৰিবা ন।
আচ্ছা তেনেকোৱাকে ল'লে ভাল হয় ন?
অহ
এনে তুমি এতিয়া ফুৰিবলৈ গৈছিলা নেকি ক'ৰবাত? মই মানে যাম যাম কৈ ভাবি আছিলো আৰু, ত তুমি যদি ক'ত গৈছিলা মানে ক'ব পাৰা আৰু তেতিয়ালৈ যাম মই, যোৱা নাই সেইটো ফালে?
অহ গ'লে মেঘালয় যাব পৰা, মই মেঘালয় গৈছো। ন তেতিয়া মানে ঠাইতো ভাল আৰু, সকলোখিনি বস্তু চাব পাৰিবা তাত গৈ।
ঠাণ্ডাৰ দিনত নে, গৰমৰ দিনত গ'লে ভাল?
উম যেতিয়াই যাব পাৰ যাব ইচ্ছা আৰু তেতিয়াই যাব পাৰা মেঘালয়, আৰু মানে শিলং টো মানে এনেকুৱা ঠাই, যেতিয়া মন যায় তেতিয়াই যাব পাৰি।
নে মই মানে মানুহক সুধিছিলো আৰু মানুহ বিলাকে কৈছে মানে মোক ঠাণ্ডাৰ দিনত যাবলৈ। ঠাণ্ডা দিনত গ'লে মানে, মই চব বস্তুবিলাক ভালদৰে চাব পাৰিম। আৰু সেইটো কাৰণে, নিজৰ-ছিজৰা বিলাক নোলাই বলে নেকি, কিবা নাইকিয়া হৈ যায়? এইটো কাৰণে, কৈছিলে মানে ঠাণ্ডাৰ দিনত যাবলৈ।
অ যাব পাৰা, তাত গৈ পালাই অ অ তুমি চাব পাৰা তাতে গৈ ফালে, বহুত ধৰণৰ বস্তু আনে বহুত ধৰণৰ তোমাৰ অ উ ৱাটাৰ ফল আছে, পাহাৰৰ ব বস্তুবোৰ আছে, তাৰ পিছত থকা ঠাইবোৰ আছে, বহুতো বস্তু আছে সেইবোৰ গৈ ফালে চাব পাৰা। তোমাৰো ভাল অভিজ্ঞতা হ'ব, সেইবোৰ বস্তু চালে বহুত কথা জানিব পাৰিবা তাত গৈ, তাতে মানুহবোৰ কেনেকৈ থাকে কেনেকৈ যান-বাহন চলা-চল কৰে, কিমান চাফা বস্তুবোৰ। কেনেকুৱা ধৰণৰ পৰিৱেশ তাতে, বহুত বস্তু জানিব পাৰিবা, সেইকাৰণে ফুৰিব যাব পা লাগে আৰু সেইফালে
এনে তুমি জানা নেকি আমাৰ হেৰি ভাৰতত সবতসে চাফা ঠাইটো কোনটো কোনটো ষ্টেট হয় তেনেকুৱা জানা নেকি তুমি কিবা
নাই সেইটো সেই হিচাপত মানে উ মোৰ নাই অভিজ্ঞতা নাই মই নাজানো সেইটো ক'তবা থাকে গুগলততো পাই যায় ন সকলো বস্তু গুগলৰ পৰাই চাব পাৰি সকলো বস্তু ক'ত কি হৈ আছে কি কোনটো বস্তু হে- চফা ক'ত কিমান মানুহ সেই হৈছে চব চাব পাৰি গুগলত সেইকাৰণে আকৌ আজিকালি মানুহে সেইকাৰণে চব গুগলৰ ওপৰতে ভৰসা কৰিছে সেইকাৰণে ইমান নাজানেও বস্তুবোৰ তেনেকুৱা হৈছে আৰু
ন মইতো বাৰু গুগলতে চাও এ তাতেও চাঁও মই কেতিয়াবা হেৰিত চেট জি পি টি বুলি এটা বস্তু আছে ন জেমিনাই আছে কিবা এইবোৰোতো চাঁও মই
অ
তুমি এ সেইবোৰ ইউজ কৰিছিলা নেকি নে ব্যৱহাৰ কৰিছিলে নেকি চেট জি পি টি বা জেমিনাই ব্যৱহাৰ কৰিছিলে নেকি
অ এইবোৰতো বেয়া ব্যৱহাৰ কৰে সকলোৱে ব্যৱহাৰ কৰে। ন এজন ছাত্ৰ হিচাপেতো সকলোৱে ব্যৱহাৰ কৰিবই পাৰে আৰু এনে ছাত্ৰ বুলি নহয় সকলোৱে ব্যৱহাৰ কৰিব পাৰে যিবোৰ মানুহে কাম কৰে বা অফিচত কাম কৰে বা বাহিৰত কাম কৰে সকলোৱে ব্যৱহাৰ কৰিব পাৰে সকলো বস্তু পায়। ন কোনোবা এটা বস্তু কিবা বস্তু বনাব লাগে আজকালি চেট জি পি টিক কৈ দিলে। এ আই সকলো বস্তুবোৰ ওলাই ফালে দি দিয়ে তাৰপিছত তুমি সেইটোৱে তেনেকুৱা সেইটো বস্তু ইডিট কৰি ফালে কৰি থাকা- এনেকুৱা ধৰণৰ সুবিধাও কৰি দিছে আজিকালি। মানুহে আগৰ দৰে কষ্ট নকৰে যে নিজাববীয়াকৈ বনাব- চেট জি পি টিৰ পৰা সকলোবোৰ বস্তু লৈ লয় নিজে অকল- ইডিট কৰি পেলাই বস্তুবোৰ সহজ কৰি দিছে বস্তুবোৰ- আৰু মানুহক বহুত এ এলেুৱা কৰি দিছে- অ মইয়ো কৰো এনেকুৱা সকলোৱে কৰি আছে ন যেতিয়া মানে মানুহে মানুহে সুবিধা পালে কি কৰিব- মন নাযায় সকলো বস্তু মানুহে যিহেতু সুবিধা পাইছে তেনেহলেতো সকলোবোৰ সেই বস্তুবোৰ কৰিবই ন-
ময়ো কৰো বাৰু মানুহ বিলাক বুলি কথা নহয় ময়ো কৰো তুমিও কৰা একে চবেই- কৰে আৰু মুঠতে মই চাইছো আৰু যেনেকুৱাকে আৰু মানে কি হয়তো- কামতটো সোনকালে হৈ যায় আৰু ইমান মাথা খটাব লগা হোৱা নাই মানে। এইটোৰ বাবে তেখেত- মানে ইজিলি মানে চব বস্তু বিলাক বহুত সহজতে সোনকালে উলাই দিয়ে আৰু সেইকাৰণে মানুহৰ টাইমো বাচে আৰু সেইকাৰণে তেখেতে তাৰ পৰা চাই- আৰু লাহে লাহে এইটো তুমি যিটো কলা এলেহুৱা এলেহুৱা কৰি পেলাই আছে আমাক- এ মইতো ভাবি আছো যে আগন্তক দিনত মানে এই আমাৰ অনলাইনৰ যিবিলাক চেট জি পি টি বুলি এপ্লিকেশন আছে ৰবট যিবিলাক আছে আৰু- সেইবিলাকে আমাৰ মানুহ ঠাইতো লই লব নেকি তেনেকুৱাই যেন পাই আছো মই- লৈ লব নেকি?
লৈ ল'বও পাৰে মানুহৰ ঠাইত সেইবোৰো ব্যৱহাৰ কৰিব কাৰণ সেইবোৰৰ বস্তু একেবাৰে- ভুল নোহোৱা ন মানুহৰ দ্বাৰাই মানুহ মাত্র এইটো ভুল ন মানুহে ভুল কৰিবই আৰু এইবোৰ- বস্তু এনেকুৱা মানুহে বনাইছে কিন্তু সেইবোৰ বস্তু কেতিয়াও ফুল নহয়। আৰু সকলোৱে সেইটোৱে বিচাৰে যাতে ভুল নহয় ভুল নোহোৱাকৈ কাম কৰিব বিচ উ- বিচাৰে সকলোৱে- ত এই আগন্তক জীৱনত মানুহৰ ঠাইতে এইবোৰ বস্তুুৱে ব্যৱহাৰ হব মানুহৰ কাম কমি যাব- আৰু মানুহৰ অসুবিধাও হব কাৰণ যদি মানুহে কামেই কৰিবলৈ নাপ- পইচা কৰ পৰা পাব, সেইকাৰণে এইবোৰ অসুবিধা সন্মুখীন হ'ব লাগিব আৰু ভৱিষ্যত জীৱনত।
সেইটো হ'ব লাগিব। সেইটো মই যেন পায়ে আছিলো মই এইটো তেওঁলোক চাইছিলো মই ৰবা সেই ইনষ্টাগ্ৰামত কিবা এটা ৰিলচত তেনেকুৱাকে দেখাই আছিলে যে কিবা তোমাৰ আগন্তক দিনত মানে কিবা ৰবত-চবত বিলাকে চব বস্তু লৈ ল'ব। এইবিলাক ৰিলছত চাই আছিলো মানে মই। সেইকাৰণে ভাবিলো তুমি কি ভাবা তোৰ বিষয় আৰু হেৰি তুমি কি ইউটিউব কেতিয়া চোৱা নেকি? মই মানে ইউটউ চে কিন্তু মোটামুটি পাঁচ ছয় ঘণ্টা কত কাটি যায়। মই একো গমেই নাই পোৱা। তুমি চোৱা নিকি ইউটিউব তেনেকুৱাকৈ?
অ, সেইবোৰতো চোৱাই যায় কাৰণ সেইবোৰে একদম মানুহৰ ধ্যানতটো একদম লৈ লয় নিজৰ ফালে। উম, আৰু সময় কেনেকৈ গুচি যায় গমেই নাপায়। কোনোবা এটা বস্তু চাবলৈ গ'লে বেলেগ বস্তু আহি সেইটো কৰি থাক যায় ক থকা যায় নিজেও যদি ভাব বুজে নাচাও বুলি তথাপিও মানে তাৰ পৰা আৰু উঠি আহিব নোৱাৰি নিজৰ চোৱাই যায় সেইটো বস্তু।
সেইটো মোৰো তেনেকুৱাই হয় আৰু মই বাৰু ৰাতিপুৱা উঠিম বুলি ভাবো মই। এ, ৰাতিপুৱা উঠিম উঠিম বুলি ভাবি কিন্তু উঠা নহয়। তুমি ক'ব পাৰিম কেনেুৱা উঠিব পাৰিম। ৰাতিপুৱা মানে মই ভাবো কেতিয়াবা পাঁচটা, ছয়টা এই তেনেকুৱা সোনকালে উঠিম বুলি। এ উঠি কিনে দৌৰিব যাম কাৰণ মোৰ বডিটো মানে পুৰা হেৰি হৈ গৈ আছে আৰু। ফেট হৈ গৈ আছে পুৰা। ত, সেইকাৰণে আৰু দৌৰিব যাওঁ। তুমি ক'ব পাৰিবানে ৰাতিপুৱা কিমান কেইটা বজাত উঠিলে ভাল হয়।
তুমি কাৰোবাৰ কথা এনেকুৱা শুনি ফালে নি উঠিব নালাগে নিজৰ ইচ্ছা তুমি যেতিয়াই সময় পোৱা তুমি ভাবা যে মই এতিয়া এইটো বজাৰ উঠিব পাৰিম। মই, তেতিয়া উঠিম। বেলেগৰ কথা শুনি লাভ নাই। নিজা ববিয়াকৈ চেষ্টা কৰা। নিজেই অকমান ম মানে নিজে অলপ চিৰিয়াচ হোৱা যে মই হ'ম মই কাৰো কথা নুশুনো মই নিজেও সকলো খিনি কৰিম। মই এইটা বজাত উঠি বুলি কৈছো মানে উঠিমেই। কোনোবাই ক'ব তুমি ছয়টাত উঠি হৈ যাব কোনোবাই ক'ব চাত ত, উঠিব হৈ যাব। আৰু তুমি যদি ভা ভাবা নাই মই এনে এই যে কাৰো কথা নহুনো কাৰো কথা ন
শুনি মই পাঁচটাত উঠিম, সেই পাঁচটা বজাত মানে একদিন নহলে উঠা, একবাৰ নহ'লে উঠা আৰু হৈ গ'লে তোমাক কোনো ৰখাবই নোৱাৰিব তুমি পাঁচটা বজাত উঠিবাই। তোমাৰ চকুতো নিজে নিজেই মেল খাই যাব পাঁচটা বজাত। কাৰো কথা বুজিব নালাগে আৰু।
সেইকাৰণে মই কেতিয়াবা এলাৰ্ম তটো লগাও কিন্তু এলাৰ্মটো লগালে এলাৰ কেতিয়াবা নুশুনো ন মই। এলাৰ্মটো নুশনিলে আৰু অসুবিধা হৈ যায় মোৰ। সেইকাৰণে আৰু এলাৰ্মটো মই বহুত বাৰে লগাইছো। এলাৰ্মটো ব বহুতবাৰ লগালেও মানে হেৰিতটো হোৱা নাই। উঠাটো হোৱা নাই মোৰ বেছিকে। আৰু মই ভাবি আছিলো ৰবা হেৰিত যাম বুলি। হেৰি কি বুলি কয় জাগাটো কি আছিলে এইটো এ, বেংগালোৰলৈ যাম বুলি মই মানে কিবা অসুখ হৈ আছিলে মানে। তো সেইকাৰে দেখুৱাবলৈ যাম বুলি ভাবিছো। যাবা নেকি? মোৰ লগ মানে কোনে যাবলৈ ৰাজি হোৱা নাই মানে।
অ, কম দিয়া তোমাক যদি তোমাৰ যদি অসুবিধা হয়। তেনেহলে মোক কবা মই কৈ দিম। উম, যাব পাৰিম না নাই, কাৰণ সকলোৰে কাম থাকে ন কিছুমান মোৰো কাম থাকিব পাৰে তোমাৰ যোৱাৰ সময়ত। আগ আগ আগত আগত কৈ থবা আগতীয়াকৈ কৈ থলে মোৰ কামবোৰ সম্পূৰ্ণ কৰি ফালে তাৰ পিছত তোমাৰ লগত যাব পাৰিম নহ'লে।
হ'য়, ঠিকে আছে দিয়া আৰু মই ভাৱি আছিলো তাতে কিবা কৰিম বুলি ভাৱি আছিলোঁ মই। হেৰি অনলাইন কিবাত মই ইনভেষ্টিং এপ থাকে ন'? এ এছ আই বি খুলিম বুলি ভাৱি আছোঁ। লো। য'ত মানে, কম ৰিক্স হ'য় আৰু ৰিৰ্ভাতটো হাই হ'য়, মানে প্ৰফিতটো মোৰ। তেনেকুৱা কিবা এপ আছে নেকি তেনেকুৱাকে?
এনেকুৱা থাকিব পাৰে। মোৰ ইমান সেইফালে সিমান নলেজ নাই মোৰ। অঁ, থাকিব পাৰে, তুমি অলপ খবৰ লৈ চাবা ভালদৰে। যিটো কৰা সেইটো মানে অকমান ভালদৰে চাই ভাল চাই-চিতি কৰিব লাগে ন'। সেইবোৰ বস্তু চাই-চিতি কৰিবা অকমান।
অঁ দিয়া, ঠিকেই কৈছা। দিয়া, তুমি ঠিকেই আছে। ভালেই লাগে দিয়া তোমাৰ লগত কথা পাতি। বহুত বস্তু জানিব পাৰিলোঁ।
ঠিকেই আছে দিয়া।